হেল্ল' ৰোহিত কি কৰিছ
মই এনেই আছো তই কি কৰি আছা
এ এনে আছো কি কৰি ধুমি আৰু গৰম ভাত খাবৈ
সেইটোয়ে ৰ ইমান এ এইকেইন্তিন বহুত গৰম দি আছে ৰে আগতে কেইতিয়া আগতে চোন ইমান গৰম দিয়াই নাছিল আজিকালি কি বা ইমান গৰম ৰে ইফালে বাকী সেইটোয়েতো আগতেচোন এইটো মাহত ষুণ পুৰা দিছিল পুৰা মানে ডাৱৰীয়া হৈ গৈছিল বতৰটো স কিন্ত বতৰ। বৰষুণে নাই। একদম পূৰা গৰম দি দিছে।
কিবা হয় নিউজত দি আছে কিবা বোলে আমাৰ ইণ্ডিয়াত এবাৰ বৰষুনে নাহে মন চোন এবাৰ নপৰে বোলে কিবা কিয় বা। বাকী খেকেইদিন কিবা হেৰি কি বুলি কয় এইটো খেলা চেলা চাই আছে। ৰোহিত। খেলা চাই চা তুমি একব মই চাই আছো।